হেল্ল
অঁ। কি কৰি আছা? অ মাতটো। মাতটো শুনিছো শুনিছো। মোৰ মাতটো শুনা পাইছানে?
অ পাইছো পাইছো অকমাণ মোবাইলটো ওচলে লোৱাচোন।
অ অ এতিয়া শুনা পাইছা?
অ পাইছো পাইছো, শুনা পাইছো মই শুনি পাইছো অলপ। চাৱনটো কম হৈ আছিলে।
অ', অ', অ', অ', তাকে কি কৰি আছা এতিয়া?
মই তোমাৰ আছোঁ এই টিউচনৰ পৰা আহি এই বহি আছোঁ।
অ', অ', অ'।
ফুৰিবলৈ গৈছিলোঁ মানে
অ', অ'।
বাকী ভালে নহয়?
বাকী ভালে, ভালে। তোমাৰ, তোমাৰ কেনেকুৱা?
মোৰ ভালে বাৰু, আছোঁ আছোঁ ভালে আছোঁ।
অ', অ', মাহঁতৰ খবৰ খাতি?
মাহঁতৰ খবৰ খাতি ভাল ঘৰত ঠিকে আছে। তোমালোকৰ?
অ', আমাৰও ভালে, ভালে।
মই বোলো ফোন এটা কৰোঁ, বহুত দিন কথা বতৰাও হোৱা নাই।
অ', তাকেই ময়ো ভাবি আছিলোঁ ফোন এটা কৰিম বুলি। তাকে সেই মই তোমালৈ ফোন এটা কৰিম বুলি লৈছিলোঁয়ে, আকৌ তুমিয়ে ফোন কৰিলা। তাকে ভালে কৰিলা বাৰু। ফোনটো কৰি, বহুদিনৰ মূৰত ফোন কৰিলা।
বাকী কলেজ চলেছ গৈ আছা নহয়?
এ, কলেজ কলেজ গৈ আছোঁ বাৰু। তুমি গৈছা নাই?
মই গৈ আছোঁ, গৈ আছোঁ অ'।
অ', অ'।
তাপা এই আমাৰ এইফালে যে ঘটনা এটা হৈছে শুনিছা নে নাই?
হা, হা?
আমাৰ এইফালে যে ঘটনা এটা ঘটিলে শুনিছা নাই? কালি পৰহি যে।
অ', নাই শুনা নহয়। কোৱাচোন বাৰু কি হৈছিলে?
তুমি নিউজ ছোৱা নাই নি?
নিউজ, মোৰ মানে কি হ'ল তোমাৰ মোবাইলটো মানে অকণমান বেয়া হৈ আছিলে। তাপা, তাপা মই এই ভাল কৰি আনিছোহে মানে আজি।
তাক অ', কোৱাচোন বাৰু কি হ'ল কোৱাচোন অ', অ'।
চুৰ ডকাইতবোৰ ইমান হৈছে আমাৰ ইয়াত মানে গাঁৱত।
অ'।
গাঁৱত মানে আমা গোটেই এই এলেকাটোতে কথা কৈছো মানে।
তাকে, তাকে ডকাইত হৈছে বাৰু দেই আমাৰ এইফালেও হৈছে ডকাইত।
অ', তোমাৰ কি হৈছে ডাইৰেক্ট দিনত মানে।
অ'।
এ দোকানখন মানে অকণমান অকলশয়ী অকলশৰীয়া নহয় মানে ৰাস্তা কাষত আছে, ওচৰত একো নাই মানে দোকান চোকান।
অ', অ', অ'।
তাপিছতে তোমাৰ দুখন গাড়ী আহিছে মানে, সিহঁতৰ লগত কিবা শত্ৰুও আছিলে নেকি মোৰ মতে।
অ', অ', অ'।
তাৰপা আহি তোমাৰ দুইটা গিয়েক ঘৈণীয়েক দুটাকে মানে মানুহকেইটাক মানে কি কৰিছে তোমাৰ অত্যাচাৰ কৰিছে মাৰিবলৈ ধৰিছে মানে মাৰিবই মানে।
অ', অ'।
তাৰপিছত তোমাৰ সে-সেই-সিহঁতৰ তাত যেনিবা শহুৱেক শাহুৱেক আছিলে মানে মানে সেই ল'ৰাটো মাঁক বাপেক আছিলে।
অ'।
আহি পালেহি তাৰাপা কেনেবাকে খবৰ দিলে পুলিচক হ'বপায়।
অ'। ধৰা পৰি
তাৰপিছত আহি অ' তাৰপিছত আহি তোমাৰ যেন তেনে মানে পুলিচে আহি নোকোৱা হেঁতেন মই মানে সাদিনাখনেই মানে ঘটনা ঘটিলে হেঁতেন মানে।
তাকে, তাকে।
তাৰ পিছত আকৌ তোমাৰ সেইদিনা‌ খনি আমাৰ ইয়াতেই গৰু চোৰ ওলাই হৈছে।
হুম, আকৌ ছাগলী চোৰ হৈছে নহয় গ'ম পাইছা নাই?
অ', তোমাৰ দিনতে ঠিক কৰা আছে, গৰু হেৰি গাড়ী লৈ আহিব নহয়।
অ', অ'।
মানুহ নথকা সুযোগ লৈ ৰাস্তা কাষৰ পা ছাগলীবোৰ উঠাই লৈ গুচি যায়, গ'ম পাইছ নাই।
উঠা উঠা লৈ যায় অ'।
আকৌ নামঘৰত চোৰ কৰিবলৈ মানে কুণ্ঠাবোধ নকৰা হৈছে আজিকালি।
নকৰে, নকৰে আচলতে এইটো কেনেকে পাৰেনো, তাকে ভাবিবই পোৱা নাই গ'ম পাইছ নাই।
কেলৈ হৈছে বাৰু ইমান সমাজখন ইমান মানে আৰু বিপথে কেলৈ গৈছে, তুমি কি ভাবা ভাবা বাৰু ইমান হেৰি হৈছে যে? আৰু মানুহেটো তোমাৰ এইবোৰ চখত কৰা কামো নহয় ন?
নহয়, এইয়া আচলতে কি গ'ম পাইছে নাই, এইটো আচলতে মানে। অভাৱ মানে গ'ম পাইছানে অভাৱৰ যহত এতিয়া মানে, মানুহবিলাক এনেকুৱা পথ বিলাক বাচি উলিয়ায়।
সেইটোৱে মোৰ কথাটো মানে তোমাৰ সেইবিলাকৰ মানে বেয়া ধান্দাটো কেতিয়া আহিব যেতিয়া মানুহৰ খালী সময় থাকিব ন?
অ'
এত এতিয়া নিবনুৱা বেছি সংখ্যা
অ', অ'।
না কৰ'বাত সহজে চাকৰি এটা পাইনে সেইকাৰণে মানুহে একেবাৰে সহজ পাই পেলায় সেইবিলাকে বাচ বাচিছে। এনেইনো মানুহেনো চোৰ কেলেই কৰিব কোৱাচোন বাৰু?
তাকে, তাকে। এই আচলতে কি গ'ম পাইছ নাই, মানুহ বিলাক মানুহ বিলাকে আচলতে নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা চাই যাৱ লাগে। অ', অ' মানে শুনা দেই এতিয়া তুমি তুম, তুমি যদি কিবা এটা কাম এটা যেনিবা কৰি কৰি আছা নহয়, তেতিয়া আচলতে চাবাচোন, তোমাৰ মানে তুমি যদি অকনমান ব্যস্ত হৈ থাকা, তেতিয়া তোমাৰ আচলতে মনলৈ বেয়া চিন্তা চিন্তা বিলাক নাহে মানে।
বেয়া চিন্তা নহে ইমান।
কিন্তু, এনেই থাকিলে মানে ইটো কৰো সিটো কৰো তেনেকুৱা মানে বেয়া-বেয়া চিন্তা বিলাক আহি থাকে হয় নহয় বাৰু?
এই, আমি সৰুতে পাইছিলো নহয় খালি মগজু চৈতানৰ বাসস্থান বুলি।
অ', অ' সেইটোৱে সেইটোৱে, আচলতে সেইটো আচলতে এতিয়া অ', এতিয়া এইটো মানে ৰিয়েকেয়ে হৈ আছে বস্তু।
এতিয়া বাৰু সেইটো বাৰু সমস্যা হয়। যে উ বনোৱা পইচা পাতি অভাৱ কিন্তু মই এইটো নাভাবোঁ যে তাৰ কাৰণে শিকিব কাণে চোৰ, ডকাইত শিৱক হেই কৰিব লাগে হয় নে বাও? এতিয়া এতিয়া সেইখিনি কথা কছোঁ মানে
অ', অ', তাকে চোৰ, ডকাইত কি কৰিব নালাগে গম পাইছা নাই। আও আও আচলতে চাবা দেই তু তুমি তুমি যেনেক বা মানে তুমি ম মানে ধৰি লৈছোঁ দেই। তোমা তুমি যনিবা একদম বহুত অভাৱতে আছা হয় নহয়
হয়।
তোমা তোমা পইচা দৰকা হছে এতিয়াতো চঅকাৰেও তোমা বিভিন্ন ধৰণঅ আচ উলিয়াই থৈছে হয় নহয় এতিয়া তুমি ধুনীয়াকে বেং ক পাই তোমা যদি পইচা দৰকা হৈছে তুমি বেংক পা পইচা কেটামান লোণ লোৱা হয় নহয় কিন অ', কিন্তু তুমি সেই অ', নতুনকে ব্যৱস এটা আঅম্ভ কআ তুমি নিজক লৈ কিবা এটা কাম কইবলৈ আ, তুমি চেষ্টা কআ হয় নহয়
ইনে ইনে ঘঅতে বহি আচলতে সেইবিলাক কআ আচলতে কি অৰ্থ তুমি যদি তুমি যদি এবা যদি মানে কছোঁ হা কথাটো কছোঁ তুমি যেনিবা ভাবিলা বোলে মো নাই পইচাটো ইমাজেঞ্চি ম চো চোকে চোৰকে কৰি টো মানে আও অতি সহজো উপায় হয় নহয় উপায়টো সহজ একে লগতে ঢে পইচা পাই যাম। তুমি যেনিবা তেনেকে ভাবি মেলি যেনিবা চোৰে কৰিলা হয় নহয় এবা এবাঅত এবাঅত ঢে পইচা আনিবও পাৰিলা কিন্তু তা পিছত যদি তুমি ধআ পআ গম পাইছা নাই ধআ পআ পিছত তোমা আচলতে গোটে জীৱনটোলে তোমা সেইটো চইত্ৰত এটা দাগ লাগি যাব হয় নহয় বাও
হয় হয় হয় উম সেটোৱে সেটোৱে কথা সেটোৱে
গতিকে আমি সেটো অকমান কথাটো ভাবিব লাগে গম পাইছা নাই
সেটোৱে প আঅ, মানুহে পকিতিটো মানে কি কইব লাগে গম পাইছা মতে মানুহে শি সেই বেয়া চিন্তাবো আহিবলে দিবই নাগে মনত।
লাগে
সেবো সেবো পব্লেম থাকিব থাকিবই তাৰ আমি এগেইনষ্টত কি উলিয়াব পাৰো তাতকে ভাল কি কইব পাও সেইটো হ'ব লাগে ন
তাকে তাকে।
একেবাৰে হেইটোতো সদায় চৈত্ৰানৰ হেৰি হয় ন এতিয়া এতিয়া চোৱা মানুহ মানুহৰ এনেকুৱা অভাৱ হৈছে নহয় এটা মূল্য বৃদ্ধি দেখিছা নাই তুমি
অ', এতিয়া কি হৈছে তোমাৰ চ কাৰে আচলতে আমা মানে এতিয়া তোমা ধৰি লোৱা মাইকী মানুহবিলাকেই হওঁক বা মতা মানুহ বিলাকে হওঁক আচলতে বহুত ক্ষেত্ৰত আচলতে ইনে পইচা দিছে কিন্তু পইচাটোত দিয়া পিছত আচলতে ইমানেই বেছি মূল্য বিদ্ধি হছে এতিয়া আচলতে সাধা আমা নিচিনা সাধাৰণ মানুহবিলাক আচলতে চলিবই নোৱাৰে গম পাইছা নাই
নোৱাৰে তোমাৰ দিনটোত হাজিৰা কৰি আহি আনি পাঁচশ টকা এটা পাব নহয়
অ'।
বজ বজাৰ কৰিবলৈ যদি যায় মোনাটো সম্পূৰ্ণ বাদ দিয়া আধাও সম্পূৰ্ণ হয় নাই
আধাও আধাও সম্পূৰ্ণ নহয় তোমাৰ দালি দালি চালি কিনোতেনে নাই দালি কিনিব লেকে নাটে সেই পাঁচশ টকাটো।
অ'ত দালি তেল কিনোতে পাঁচশ টকা যায়েই সম্পূৰ্ণ।
অঁ দালি দাল কিনোমানে পইচা খতম হৈ যায়।
আকৌ পাচলি খাব নোৱাৰে আজিকালি মানুহে মানুহে।
অ এতিয়া তোমাৰ চোৱা হ এইবোৰ বস্তু একো, কিনিবই নোৱাৰি পাঁচশ টকাত আচলতে আজিকালি কি পায়নোয় একোৱে নাপায় চাবলৈ গ'লে।
হয় হয় এতিয়া, সমাজৰ মধ্যবিত্ত মানুহবিলাকৰহে চবতকে বেছি প্ৰব্লেম হৈছে ন।
প্ৰব্লেম হৈছে হয় হয় হয়।
আৰু সেইখিনি মানুহে কেতিয়াও বেয়া পথো হেৰি নকৰে, তেওঁলোকে শোষিত বঞ্চিত হৈ আছে আৰু,
হয় হয়।
হয়, এতিয়া মহিলাসকলক তোমাৰ আঁচনিসমূহ দিয়াৰ কাৰণে বাৰু কোনোবা কোনোবা ক্ষেত্ৰ, ত স সকাহ পাইছে যেনিবা।
সকাহ পাইছে সকাহ।
আ আকৌ আকৌ ৰ'বা হোন আকৌ গেছৰ চিলি আকৌ গেছৰ চিলিণ্ডাৰ দাম বাঢ়িছে দেখিছা।
অঁ গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িছে আকৌ পেট্ৰলৰ দাম বাঢ়িছে দেখিছান নাই। পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, এতিয়া এতিয়া আচলতে আমি। অঁ অঁ আমি আচলতে এতিয়া যান বাহনো চলাব নোৱাৰোঁ দেখিছান নাই। আচলতে চলাবলে ভয় গম পাইছান নাই এতিয়া, ইমান পইচা দি কেনেকে যাম ইমান দূৰ।
হয়তোৰ।
পইচা খৰচ কৰি, হয় হয়।
এতিয়া গাড়ী গাড়ীটো ভাড়াটো সেইকৰণে বাঢ়িবই গাড়ী ভাড়া বাঢ়িলে সম্পূৰ্ণকে তোমাৰ চাবলৈ গ'লে, বস্তু দাম বস্তু দামো বাঢ়িব ন, গতিকে সমা অঁ হয় হয়েই সেই ক্ষেত্ৰত তোমাৰ, চৰকাৰে মোৰ মতে চৰকাৰে সম্পূৰ্ণ এটা আঁচনি এটা। হ'ব লাগে মোৰ।
তাকে তাকে, চৰকাৰে কিবা এটা এতিয়া, এতিয়া চৰকাৰেও দেখিছে হয় নহয়, চৰকাৰেতো গম পাই আমাৰ নিচিনা সাধাৰণ মানুহ বিলাকৰ আঁচ, আচলতে এতিয়া বিলৈ কি হৈছে।
গতিকে চক চৰকাৰে অকণ ভাবিব লাগে আৰু আমাৰ সাধাৰণ জনতাৰ কথাও অকমান ভাবিব লাগে চৰকাৰে।
হয় হয়।
তা তা তাৰপৰা তাচত। আচলতে অকণমান কিছুমান ব্যৱস্থা আচলতে গ্ৰহণ কৰিব নোৱাৰা নহয়, পাৰে।
হয়
আচলতে সেই চৰকাৰ মানে যি ধন ধন সেইবিলাক আচলতে কমি যায় বুলি কয় চৰকাৰে ইমান গ্ৰহণ কৰা নাই।
আকৌ ইপিনে ইপিনে তোমাৰ কোম্পানী বিলাকে অইল ইণ্ডিয়া কোম্পানীয়ে হওঁক বা সেই ক্ষেত্ৰতে হওঁক তেওঁলোকে, কৈ আছে যে কোনো ধৰণৰ আমাৰ চৰতেষ্ট হোৱা নাই জো জোখতে আছে চব, গতিকে সেই ক্ষেত্ৰত আমি আকৌ আমাক,
সেইবিলাক এটা ভাবিবলগীয়া কথা হয় নহয় কোৱা আকৌ, এতিয়া এতিয়া কোম্পানী কোম্পানীৰ মানুহে কৈ আছে যে আমাৰ, তেল চেল আচলতে এতিয়া জোখতে আছে আমি আচলতে আমাৰ আমাৰ যিখন দেশ, আমাৰ সেই দেশখন আচলতে চলিবলে আমাৰ সেয়া তেল তেলে আতি যাব আচলতে। সেয়াই পৰ্যাপ্ত হয় নহয়? কিন্তু আকৌ চ চৰকাৰে আকৌ সেইটো বিষয়ে মানি লোৱা নাই, চ চ অ চৰকাৰে আকৌ দাম বঢ়াইছে সেইটো এনেকে হ'লে কেনেকে হ'ব। এতিয়া গোট গোট বোজটো গৈ গৈ আমাৰ মানে সাধাৰণ জনতাৰ ওপৰতে পৰিছে ন।
সেইটোৱে মই বোলো সেইকাৰণে ফো ফোন এটা ন এটাকে কৰো সমাজৰ তুমি খবৰ ৰাখিছা নে নাই মই বোলো কওঁচোন নিউজ-চিউজবোৰ চাইছানে তেনেহ'লে অকণমান সতৰ্ক হৈ থাকিবা
তাকে তাকে তাকে তুমিও তাকে অ তুমিও সতৰ্ক হৈ থাকিবা গম পাইছা নে নাই, আজিকালি ঘৰ-চৰ এৰি থৈ যাবলেই ভয়।
অ অ সেইকাৰণে আমি গাঁৱৰ ল'ৰাবিলাকে বা আমাৰ গাঁৱৰ মানুহবিলাকে আলোচনা কৰিছো তোমাৰ ৰাতি অকণমান পহৰা দিয়া হেৰিয়ে হওঁক ক্ষেত্ৰতে হওঁক, সেইখিনি কৰিছোঁ আৰু সেইখিনি শা কঠোৰ শাস্তি প্ৰদান কৰিলে এইবোৰ চব ভাল হৈ যাব।
ভাল হৈ যাব ভাল হৈ যাব, আমি আচলতে অকমান চোকা নজৰ দিব লাগিব।
অ, তাকে তাকে সেইখিনিয়ে। বাকী বাৰু তাকে তাকে তাকে যথেষ্ট সময় পাতিলো হ'ব দিয়া।
যথেষ্ট অ, বাৰু হ'ব দিয়া তেতিয়া।